হেল্ল' হেল্ল'
হেল্ল'
অহ কি কৰিছা?
বহি আছোঁ তুমি?
ময়ো আছো এনেই।
অউ। ভাত খালা চাহ নাইখোৱা এতিয়ালৈকে পিছত খাম।
অহ।
আৰু বিজনেছ কেনে চলিছে?
বিজনেছ কৰা নাই বৰ্তমান। খুলিম বুলি ভাবিছোঁ।
উম কি খুলিবা?
তাকে ভাবিছো কি বুলি কয় উম ব্ৰইলাৰ ফাৰ্মকে খোলো নেকি।
উম। এতিয়া কেনেকা বা যাব ন।
সেইটো ধৰা কি বুলি কয় কি আছিল কোম্পানীৰ ফালৰ পৰা যে পাৰি তেনেকে কৰিম বুলি ভাবিছো।
অ।
তাকে পাত নাৰ চিপ এটা লাগিব ন সেইকাৰণে
অ তোমাৰ লগৰ চগৰ কোনো নাই।
নাই আছে বাৰু। হলেও আৰু। দুজনমান হলে ভাল আৰু। অলপ বেছিকে।
তোমাৰ লগৰতোক কৈ চাবা এবাৰ।
অহ তাকেই। বাকী খবৰ খাতি কেনেকুৱা? ভালেই চলি আছে।
অ।
মাহত কি কৰি আছে তোমালোকৰ?
বহি আছে।
অ।
আৰু বাকী ঘূৰিব নোযোৱা?
অ আমি ভাবিছো শ্বিলং যাম বুলি তুমি যাবা নেকি?
শ্বিলং?
অ।
যাব পাৰি।
অ। যাবা যদি ক'বা নহ'লে মানে বাজেটটো মিলাই ৰাখিম।
অ।
মোৰ লগৰবিলাকো যাব মানে ন। নাই নাইখোৱা পিছতকে খাম। দেৰি আছে অলপমান। বিজনেচ আৰু এতিয়া আৰু এইটোৱে খুলিবা বুলি ভাবিছা ন?
অ তুমি পাৰ্টনাৰশ্বিপ কৰিবা নে নকৰা
কৰিম বুলি ভাবিছো এতিয়া তুমি ক'ত খুলিছা বা এইটো ভাল জেগা হ'ব লাগিব ন
উম
ভাল জগা হ'লে আৰু মও অলপ ইনভেষ্ট কৰি ভাল পাম
অ ভাল জেগা মানে এতিয়া কোনখিনিত দিলে ভাল হ'ব
এতিয়া তোমালোকৰ জেগা কেনেকুৱা চাব লাগিব মোৰ ন
অ নহ'লে আহিবা আমাৰ ঘৰত ডিছকাছ কৰি ল'ওঁ
আৰু এতিয়া কিমান ইনভেষ্ট কৰিবা বুলি ভাবিছা
অহ কিমান কৰিম এতিয়া
তোটো মানুহ
কিমান কৰিলে ভাল হব কোৱাচোন
তুমি এতিয়া কিমান বা কৰি মানে কিমান ই কৰা সেইটো লোৱা কথা আছে
অ থাৰ্টি থাউজেণ্ড কৰিদিওঁ নহলে
থাৰ্টি থাউজেণ্ড অ কৰিব পৰা যদি প্ৰফিট থাকা মানে বেছি প্ৰথমত ফাৰ্ষ্ট ফাৰ্ষ্ট বেছিকে কৰি লাভ নাই মানে
উম, ন হ'লে টুৱেণ্টি থাউজেনে কৰি দিওঁ অ'।
টুৱেণ্টি থাউজেণ্ড কৰা, যদি প্ৰফিট হয় তেতিয়া হ'লে বেছিকে কৰিবা।
অ'
আৰু পাৰ্টনাৰশ্বিপত খুলিলেটো ভালেই, লছ বেছি হ'ব-নহয়, চ'বৰে হ'ব হলে।
উম।
খুলিব পাৰি বাৰু। আৰু বাকী যাবা এনেই ঘূলি-ঘূৰিবলৈ?
হা?
শ্বিলঙলৈ ঘূৰিব যাবা কি নাই?
উম, চাই লওঁ, হেৰি কি বুলি কয়, অল-ওলাই লগৰবিলাক ওলালে যাম দিয়া, অকলে গৈ ভাল নালাগিব নহয়। উম।
তাত মানে মিলাব লাগিব ন, তাত কোনটো হোটেল ক'ত আছে, কি আছে কিমান বাজেট, ক'ত যাম হত যাম, এইবিলাক কথা আছে ন।
অ'।
আৰু কোৱা বিজনেছৰ কি কি কৰিবা আৰু?
বিজনেচৰ কৈছোয়ে কিবা, এ কি বুলি কয় এ ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি,
খুলিব পাৰি। খুৱাব লাগিব, ই, কৰিব লাগিব উম, ' খৰচা বহুত হ'ব অলপ হ'লেও, লাভ হ'ব।
উম, হ'ব বাৰু খৰচা।
উম,
খৰচাত, টো এনেও কৰিবই লাগিব যিকোনো কাম কৰিলেও।
কলেজ গৈছা কি নাই? ঘৰৰ মানুহৰ খবৰ ভাল?
হা,
ঘৰৰ মানুহৰ খবৰ ভাল?
ভালে ভালে। তুমি গৈছানে নাই কলেজ?
অহ, আজি যোৱা নাই।
অ, আজি কোনে কৰা বনো?
যে কিবা আছিলে?
অ', কিবা কি, কি বাত আছিল পাহৰি গলো নামটো।
আৰু বাকী বিজনেচত, আইডিয়াটো মানে তোমাৰ পাৰ্টনাৰশ্বিপৰ লগত কথা আছে আৰু।
অ, '।
কোন কিমান কি দিয়ে তুমি মানে যদি তুমি ভাবিছা দচ- হাজাৰ তুমি দিবা? আৰু তোমাৰ ফ্ৰেণ্ড ভাবিছে ফিফ, টিন দিব, - ফিফটিন থাউজেণ্ড, তেতিয়াহলে মানে এইটো নহ'ব নেকি অলপ বেছি, বেছিকেই দিব লাগিব তেতিয়া দুুজনে।
তাকে তেনেকে মিলাই লম আৰু।
অহ, ময়ো আহি যাম বাৰু বিজনেছতে তোমালোকৰ লগত।
অহ,
আৰু কামাখ্যা পিনে যাবা নেকি?
খ্যা মন্দিৰত ন', যাব পাৰি মন্দিৰত গৈ ভাল লাগে বাৰু। মোৰো।
অ, বন্ধ আছে বাৰু আজিৰ পৰা কিবা লাগিছে বোলে।
অহ, আজি পা নহয় কালি, কিবা লাগিবহে কি বুলি কয়, কি আছিল জানো এইটো পাহৰিল নামটো, অ', খাত,
উম যাব পাৰি তাতো,
তাতে যাব পাৰি আৰু অঁ।
যাবা নেকি?
হুম। যাম নহ'লে, লগৰ খিনিকো কবা আৰু তোমাৰ।
কালি তোমাক ল'গ পালো যে। তুমি মাতেই নিদিলা।
হা?
কালি তোমাক ল'গ পালো মাতেই নিদিলা যে।
অঁ মই দেখাই নাই তোমাক। অঁ দোকানত আছিলো ন' মই দেখ খা নাই। চিনিয়ে নাপালো নেকি তোমাক।
হু
হেল্ল'
অহ'
কিবা কলা
নাই তোমাক কৈছো চিনিয়ে নোপালো নেকি বুলি কৈছো। সেইকাৰণে মাত নিদিলো আৰু।
অ', মই এই বোলো কটলে মাত নিদিলে সেইকাৰণে সুধিলো। বাকী বিজনেচ চিজনেচ ভালকে কৰিবা বিজনেচ।
অ ভালকে কৰিম বুলি ভাবিছোঁ।
অ মোক জগাৰ টো দেখা দেখাই দিবা কালি।
অ হ'ব দেখাই দিম আৰু। অ'
উম।
পিছে তুমি এতিয়া কিহত পঢ়ি আছা?
তেতিয়া ইলেভেন্ ফাৰ্ষ্ট ইয়াৰ।
অ',
তুমি কিমান?
মই ফাইনেল দিম।
অ ফাইনেল।
অহ পঢ়া শুনা কেনেকা চলি আছে
ভালেই
অ এক
একজাম হৈছিলে শেষ গ'ল তোমালোকৰ একজাম হৈছে উ
আমাৰ হ'বহে।
অঁ
কালিৰ পৰা অ কালি নহয়, কিবাৰ পৰা আছিলে জানো পাহৰিলো নহয়। ভাত বনাইছেনে নাই তোমালোকৰ?
ভাত বনাই আছে তোমালোকৰ বনাইছে?
আমাৰ বনাবহে দেৰি আছে আমাৰ।
অ আৰু গৰম বন্ধত ক'ত যোৱা ক'ত যাবা মানে?
গৰম বন্ধত। যাম এতিয়া ক'ত যাওঁ।
নহলে শ্বিলং যাব পাৰি আমাৰ লগতে।
আহ।
আহ।
পাৰি বাৰু অলপ।
হব ন ৰাখোঁ?
অ হ'ব। দিয়া বাই বাই।
কথা পাতিম্।